ই ফেষ্টিভেলৰ বিষয়ে কথা পাতো
অঁ ঠিক আছে কোৱা
অ অ তোমাক ফেষ্টিভেল ভাল লাগে নে
হয় মোৰ ফেষ্টিভেল বহুত ভাল লাগে আৰু তোমাক ভাল লাগে নে?
উম মোকো ভাল লাগে অ তোমাৰ কি ফেষ্টিভেল বহুত তোমাক বেছি ভাল লগা
হয় মোৰ বেছিকে ভাল লগা ফেষ্টিভেল হ'ল দূৰ্গা পূজা হয় আৰু তোমাৰ
মোৰো ভাল লগা দূৰ্গা পূজাই হয় বাৰু আৰু দীপাৱালিও দীপাৱলীও
হয় হয় হয় মোকো দীপাৱলীও ভাল লাগে হ হয় আৰু
এনে দুৰ্গা পূজাত তুমি ঘূৰিবলৈ যাই কি ভাল পোৱা নে
হয় হয় মই দূৰ্গা পুজাত ঘুৰি ফুৰিব যাও ভাল লাগে মোক অ আমাৰ ইয়াতেও মানে দুৰ্গা পুজাৰ দিন দুৰ্গা পুজাতো এবছৰত মানে তিনি দিন চাৰি দিন হয় ন ত' মানে ভাল লাগে ফুৰি কিনা ফেমিলিৰ লগত ফুৰিব যাওঁ ফ্ৰেণ্ড সতৰ লগত ফ ফুৰিব যাও আৰু আমাৰ ঘৰৰ ওচৰতো হয় আৰু দূৰ দূৰ জাগাতো ফুৰি কিনে ভাল লাগে আৰু তোমাক
আমাৰ আমাৰ ইয়াতেও ফেষ্টিভেলটো তিনি চাৰি দিনৰে হয় আৰু আমি ফেষ্টিভেল ঘূৰিবলৈ যাওঁ আৰু নতুন কাপোৰবোৰ কিনো দুৰ্গা পূজাত আৰু আমাৰ ফেমিলি ফেমিলিৰ লগত ঘূৰি ফুৰিবলৈ য যাওঁ বহুত দূৰ দূৰলৈকি আৰু
কি কৈছে দূৰ্গা পুজাত আমি নতুন নতুন কাপোৰ কিনো সেইটো ভাল লাগে দূৰ্গা পুজাত এটা এইটোৱে ভাল লাগে যে নতুন কাপোৰ পিন্ধিম পিন্ধি কিনে মানে আমি ফুৰিব যাও সেইটো ভাল লাগে আৰু
অ এনে তোমালোকে দূৰ দূৰলৈকে ফুৰিবলৈ যোৱা নে
হয় হয় মই দূৰ দূৰলৈকে যাওঁ ফুৰিবলৈ এ যেনেকা হ'ল আগ্ৰা এইবোৰত বহুত ভাল ভাল মানে থিমৰ এইটো দুৰ্গা পুজাৰ পেণ্ডেল বনাই অ ত পানবজাৰ আৰু এ অ কি কয় পাণ্ডু এৰ সেইবোৰত বেছি বেছি দ মানে দূৰ দূৰত বেছি ভাল ভালকে মানে পাণ্ডাবোৰ সজুৱাই থিম টো মানে ভাল ভাল থিম হয়
অ অ অ অ মোকো বহুত ভাল লাগে মইয়ো বহুত দূৰ দূৰলৈকে ফূৰিবলৈ যাওঁ এনে মইতো ৰাতি ৰাতি ৰাতিলৈকে ঘূৰো আমি মানে তিনিটা চাৰিটা বাজি যায় ঘূৰোতে ঘূৰোতে আমাৰ ফেষ্টিভেল অ তেনেকুৱাই হয় ৰাতি আহোঁতে আহোঁতে ৰাতিপুৱাই হৈ যায় কেতিয়াবা আহ বহুত কিবা যায় মানে ফেষ্টিভেলত আমাৰ পূজাত আৰু তোমাৰ তুমি দিৱালীত এনে বম চম এনেকুৱা
হয় হয় দিৱলীটো ভাল লাগে দি চাকি জ্বলাও ভাল লাগে আৰু এৰ বম চমো ফুটাও ভাল লাগে আৰু তোমাৰ
অ বম চমো আমিও বম চম ফুট ফুটাও দীপাৱলীত আৰু জ্বলাও ৰাতি চবৰ ঘৰত নাইট লগোৱা যায় তেতি
হয় হয় হয় হয় বৰ ধুনীয়া লাগে
অ দীপাৱলীৰ তুমি দীপাৱলীৰ বিষয়ে এ কিবা কি কি ভাবা তুমি পলিউচনৰ বাবে
হয় মানে এইটোও হয় যে দিপাৱলীত মানে বম চম বেছিকে জলা বেছিকে ফুটালে এইটো কৰিলে মানে পলিউচন হয় সেইবোৰৰ বাবে মানে এনিমেল মানে জীৱ জন্তু আৰু এনেকুৱা বাৰ্ডে বো বাৰ্ডছ বোৰ মানে চৰাই সেইবোৰক মানে অলপ এইটো হয় মানে ক্ষতি কৰে তথাপিও মানে মানে মানুহে কৰে কমটো ইউজ কৰিব লাগে আৰু এইটো পলিউচনৰ কাৰণে বেয়া হয় বুলি এফেক্টো কৰে জীৱ জন্তুক সেইকাৰণে অলপ কমকে ইউজ কৰিব লাগে সেইটোতো হয় কিন্তু এনেও চাকি চাকি জ্বলাই এনেও আমি চেলিব্ৰেট কৰিব পাৰি অ মিঠাই চিঠাই খাই কিনে এনেকুৱা মানে ফেমিলিৰ লগত ভালকে থাকি কিনে মিঠাই থাক কি ভাল কিবা ঘৰত কিবা মানে স্পেচিয়েল কিবা মানে খান পান বনাই কিনে এনেকুৱা কৰি কিনে মানে চেলিব্ৰেট কৰিব পাৰি এনেকোৱা এইটো নাই যে ম বম চমে ফুটাব লাগে সেনেকে একো নাই আৰু তোমালোকৰ?
আমাৰো তেনেকুৱাই আৰু আমাৰ দীপাৱলীত আমাৰ বেলেগকৈ এটা ফেষ্টিভেল কৰা যায় আমাৰ লাৰুত তেতিয়া আমাৰ ৰুটি বনোৱা যায় দীপাৱলীত আমাৰ মানে আহ যেনেকুৱা ঘৰৰ ফেমিলি ক'ৰবাত বাহিৰত থাকিলে অ ভাইটি দাদা সেইদিনা মাত এতিয়া আৰু দীপাৱলীত আৰু চূত চুতা লগায় হ নিয়মটো ভালকৈ কৰে আৰু চেলিভিত কৰে আৰু বম ও ফুটাই তেনেকুৱা নহয় ইমান নুফুতাই আৰু পলিউচনত চাব লাগে নহয় অ আৰু তেতিয়া ভালো লাগে উম। তুমি এনে বিহু বিহু ভাল পোৱা নে?
হয় মই বি বিহু বিহু ভাল পাও বিহুতটো আৰু ভাল লাগে ৰঙালী বিহু বহুত ভাল লাগে মানে ডান্স চান্স হয় আৰু মানে চবে ঘৰে ঘৰে যাই কিনেও ডান্স কৰে সেইটোও ভাল লাগে আৰু ফাংচন বোৰো হয় সেইটো ভাল লাগে বিহুও ভাল লাগে আৰু তোমাক
অ মোকো বিহু বহুত ভাল লাগে তুমি ক'লা ৰঙালী বিহু ৰঙালী বিহুত আম আকৌ আমাৰ ইয়াতেও বহুত ডাঙৰ ডাঙৰ ফাংচন হয় আমাৰ ডাঙৰ ডাঙৰ অ ছিংগাৰক মাতা যায় আৰু তেয়ামা গান চান গোৱা যায় ছিংগাৰ বোৰ আহে গান চান গায়
হয় হয়
ডাঙৰকৈ চেলিব্ৰেট কৰা হয় যিহেতু আমাক বৰ ভাল লাগে আৰু তোমালোকৰ আ, এনেই ৰঙালী বিহুটো কলা আৰু অ, তোমাৰ বিহু, এতিয়া, চাৰিটা আছে ন।
হয় হয়।
অ, তোমাক বেছি কোনটো ভাল লাগে?
বেছি সেইটোয়ে ক'লো যে, তোমাক মই যে, ৰঙালী বিহু ভাল লাগে। আৰু ভ, ভোগালী বিহুও ভাল লাগে। এই সেইটোত আৰু পিঠা চিঠা বনাই, পিঠা আৰু লাৰু বোৰ বনাই কিনে খাব পাৰি, সেইটোও ভাল লাগে।
অ কোৱা, অ মোক অ বৰ ভাল লাগে এইটো ভোগালী বিহুত তোমাৰ ৰাতি ভোজ খাই, ঘৰ বনায়, ঘৰ জ্বলায়। অ সেইটো সেইখন বিহু আৰু মোৰ ফেভৰেট ক'ব গ'লে, হে হে, চুৰ কৰিবলৈ যায় সেইখন বিহুৰ ফেষ্টিভেলত। এইখনত আমি বহুত ইনজয় কৰিলোঁ বাৰু। তোমালোকে তেনেকুৱা ইনজয় কৰিছিলানে?
এইবোৰটো আগৰ দিনত আছিল, আজিকালি হেই সেইবোৰ সেইবোৰ মানে হেৰাইয়ে গ'ল মানে সেইবোৰ, আগতে মানে সেনেকোৱাই হয়।
মুমেণ্ট আছে যিহেতু পাহৰিব নোৱাৰা, তেনেকুৱা ক'ব পাৰিবা নেকি?
সেনেকোৱাটো মমেন্ট একো নাই, মানে এনেইতো আগতে মানে সেনে অ, ফাংচন বোৰত গৈছিলো, ৰাতি ৰাতি মানে ফাংচন বোৰ চাই আহিছিলো মানে, ভাল লাগিছিল চিংগাৰবোৰৰ মানে গান শুনি কিনে, সেইটোয়ে হয় আৰু ডান্স চানস হয়, পাৰফমেঞ্চ হয়। অ, বিহুত ত মানে ঢোল ঢোলৰ এইটো, মানে মাতটো ভালো লাগে। সেনেকুৱাই হয়। আৰু তোমাৰ কিবা এক্সপিৰিয়েঞ্চ এনেকুৱা আছে?
অ মোৰ ভোগালী বিহুৰ এটা এক্সপিৰিয়েঞ্চ আছে। মানে আমি ৰাতি এ ভেলাঘৰ বনাইছিলোঁ। ভেলাঘৰ মানে বনাই যে আমি ৰাতি তাতে বনভোজ খাইছিলোঁ। অ, তাতে আমি ৰাতি ভাত দহটা আৰু, দহটা বাৰটা মানুহে ৰাতি চুৰ কৰিবলৈ যাওঁ মানে সেইটো চেলিব্ৰেট এনেকুৱাই কৰে মানে আমাৰ তাতে অ চেলিব্ৰেট কৰাটো ভোগালী বিহু দূৰ কৰে আৰু
আাচ্ছা আৰু এনে তোমাৰ কিবা মানে আ বেলেগ ষ্টেটৰ কিবা ফেষ্টিভেল ফেচটিভেল যিহেতু আৰু তোমাৰ বহুত ভাল লাগে এনেকুৱা কিবা ফেচটিভেল আছে নেকি যোনটো বেলেগ ইচটেতৰ হয়
তেনেকুৱাতো মই বেলেগ ষ্টেটৰ ফেচ তেতিয়'লে ইমান গম নাপাওঁ আৰু তেনেকুৱা ভাল লগাটো নাজানো তোমাৰ তেনেকুৱা কিবা আছে নেকি
হয় এনেকুৱাতো হয় অ বেলেগ ষ্টেটৰ ভাল লাগে কিবা কিবি এনেকুৱা থাকে আহ বেলেগ ষ্টেটৰ হয় হয় হয় কোৱাচোন
বেলেগ ষ্টেটৰ কিবা ফেষ্টিভেল
হয় বেলেগ ষ্টেটৰ ফেষ্টিভেল হেনেকুৱো একো মই নাজানো এনে আৰু অ বেলেগ ষ্টেটতো এইবোৰ ফেষ্টিভেল বেছিকে চেলিব্ৰেট কৰে আৰু এনে অ এইটো অ কি কয় এইটো কলকাতাত হ'ল যে দূৰ্গা পুজা বেছিকে চেলিব্ৰেট হোৱা যায় মানে তাতে বেছিকে মানে এইটো ভালকে চেলিব্ৰেট কৰে
উম তোমাৰ দিল্লীত আহ গণেশ পূজাত ডাঙৰকে চেলিব্ৰেট কৰা হয় দেলহী মুম্বাই সেনেকুৱাত অ সেইটোও হয় উম আমাৰ মানে ডাঙৰকে চেলিব্ৰেট কৰা হয় আৰু আমাৰ ইয়াতে আৰু এটা শিৱৰাত্ৰি বুলি ফেষ্টিভেল থাকে সেইটো ফেষ্টিভেল ডাঙৰকে কৰা যায়
হয় হয়
অ তুমি তেনেকোৱা কিবা ফেষ্টিভেল আছে আনকমন যিটো তুমি নাজানা তাকো তুমি এনজই কৰি পাইছা।
তেনেকোৱাটো ফেষ্টিভেল অ ইমান নাজানো এটা আছে যে আ এইটো কি পটং উৰাই যে সেইটো ফেষ্টিভেল মই কৰি পাইছোঁ কিন্তু এনেই মানে ইমান নাজানো সেইটো ফেচটিভেল বিষয়ে
আহ
আৰু তোমাৰ সেনেকুৱা আছে নেকি কিবা কে একেবায়
অ মোৰতো তেনেকুৱা ফেষ্টিভেল ক'ব গ'লে তেনেকুৱা নাই মই বাহিৰৰ ফেষ্টিভেল ইমান এনজয় কৰি পোৱা নাই বাৰু মই আ সেয়াৰে ফেষ্টিভেল ইঞ্জয় কৰোঁ আৰু যিহেতু
আচ্ছা আৰু তোমাৰ মানে ফে ফে লগত এইটো চেলিব্ৰট কৰি ভাল লাগে নে ফ্ৰেডৰ লগত।
অ', মোক ফে ফেষ্টিভেলটো ফেমিলিৰ লগতো ভালে লাগে আৰু তোমাৰ ক'লো নহয় দূৰ্গা পূজা চূজা সেইবোৰৰ ফেমিলিৰ লগত ভাল লাগে আৰু। এনে ফ্ৰেণ্ডৰ লগতো বহুত ভাল লাগে। গে এনেকৈ দীপাৱলীত হ'ল ফুৰিবলৈ যোৱাৰ ডান্স চান্স আৰু বিহুত বিহু চাবলৈ তেনেকুৱা চাবলৈ, তোমাক কেনেকুৱা ভাল লাগে? এ
হয় মোকো মানে কিবা কিবি বিষ বিহু হ'ল সেইবোৰতো ফেমিলিৰ লগতে চেলিব্ৰেট কৰ কৰোঁতে ভাল লাগে ঘৰতে আৰু এনে দূৰ্গা পুজা হল আৰু এনে বিহু চহু হ'ল এ ফ্ৰেণ্ডৰ লগতে ফুৰিব যাব ভাল লাগে সেইটো ফ্ৰেণ্ডৰ লগতে কৰি পিনে ভাল লাগে সেইটো ফেষ্টি বোৰ আৰু কিবা কিবি আ এনেকুৱা মানে তুমি যে কৰা মানে ফেমিলিৰ লগতে বেছিকে ভাল লাগে আৰু। মানে কিবা কিবি ফেষ্টিভেল আছে, হয়, ফ্ৰেণ্ডৰ লগতো ভাল লাগে।
উঠিবলৈ এনেই ঘূৰিবলৈ।
হয় যাওঁ দূৰ্গা পূজাত যাওঁ আৰু বিহুত যাওঁ।
হয় নেকি অ', তুমি এনে ফ্ৰেণ্ডৰ লগত বেছি ভাল পোৱা নাই নে ফেমিলিৰ লগত?
হয়, হয় এনেটো ফে ফ্ৰেণ্ডৰ লগতে ভাল হয় ফ্ৰেণ্ডৰ লগত যাব পাৰি ভালকে ফুৰিব পাৰি দূৰ দূৰ জাগাতো যাব পাৰি।
অ', তুমি ফেষ্টিভেলত মানে ফ্ৰেণ্ডৰ লগতো যাই ভাল পোৱা আৰু ফেমিলৰ লগতো যায় ভাল পোৱা, অ'। তুমি এনে ফেষ্টিভেলবোলৰ চব যোৱাই নে, ফেভেলবোৰ তুমি যোৱাই নে?
হয়, হয় চব ফেষ্টিভেলবোৰ মই চেলিব্ৰেট কৰোঁ।
হয় নেকি দিয়াত ঠিক আছে থেংক ইউ।